হ
হেল্ল'
হেল্ল' হেল্ল
হেল্ল' অঁ
অঁ মাতটো নোলায় দেখোন কি কি বেমাৰ হৈছে নিকি? হেল্ল'
অ টোপনি আহা নাই অ কি কৰি আছে আপুনি?
উঠা মই এতিয়া অলপমান জিৰণি লৈ আছ চো এতিয়া এক জেগাত গৈছিলো তাৰ পা আহি মানে অলপমান কাম চাম কৰি অলপ জিৰণি লৈ আছো
অ ময়ো ভাত পানী খাই পেলাই অলমান জিৰণি লৈছো লৈ পেলাই এতিয়া অলপ ঘুৰা খুন্দিছো চাউলৰ গুৰা এই মানে অ পিঠা খাবৰ কাৰণে উম, গধূলি আৰু চউল নাষ্টা হয়। খুন্দি পেলাই আৰু এনেই ৰেষ্ট লৈ আছোঁ।
আপুনি
এই কি পিঠা মানে হেৰি পিঠা বনাম এই যে চাহৰ কাপত যে, এই কুকাৰত দি পেলাই যে গিলাচ পিঠা বনাই, সেইটো পিঠা বনাম। নাৰিকল এটা নাৰিকল চকি থৈছোঁ। সেই গুড়াখন গুড়া খিনি মানে সানিম আৰু। সানি পেলাই এনেকৈ গিলাচত অলপ অলপ দি পেলাই আৰু কুকাৰটো মানে গেছত বহাই দিম, আৰু চিটিটো খুলি দিম তাৰে ওপৰত গিলাচটো বহাই দিম। ধুনীয়াকৈ চি চিটি মাৰে, সেনেকৈ এটা এটাকৈ ঠা বনাম, এইটো কেইটা পিঠা মানে ভাল লাগে খাই পেলাই, অঁ ভাপত দিয়া। অঁ ভাপত দিয়াই হয়।
অঁ, ভাল লাগে, নাৰিকল দিয়োটো আৰু ভাল লাগে।
অঁ নাৰিকলো দিম তাতে। নাৰিকল খিনি সানি লৈছো একেলগে।
বতৰ কেনেকুৱা আজি তাতে?
অঁ।
পানী চানী হৈছে নেকি সেইফালে?
অ পানী মানে ঘৰত হোৱা নাই, চোতালত হৈছে অলপ। আৰু আমাৰ জাজনীৰ ঘৰতো বোলে সোমাইছে পানী। আমাৰ ঘৰতটো ওখ সেইকাৰণে আমাৰ তাত সোমোৱা নাই, এ জাজনী ঘৰৰ ভিতৰত সোমাইছে পানী, আ সিহঁতে আৰু এতিয়া আৰু ধৰ মাহঁতৰ ঘৰত যাব আৰু। তাকে অলপ ভয় লাগে না পানী সোমালে, সেইকাৰণে সিহঁতে মাহঁত ঘৰত যাব। ইমান বৰষুণ দি আছে।
মা চবফালে পানীয়ে আৰু কাৰ ঘৰত কেতিয়া সোমাই ঠিক নাই আৰু, আশা কৰিব নোৱাৰি আৰু পানী
অঁ অঁ। বৰষুণ দি থাকিলে আৰু পানী বানপানী হবই দিয়কচোন।
অঁ তোমাৰ বাবু এতিয়া কি কৰি আছে?
এ সিহঁতে শুই আছে। দুটাই শুই আছে, ডাঙৰটো ডাঙৰ অঁ ডাঙৰটো শাৰী পালে। তাৰপিছত সৰুটো শুই আছে, সিহঁতে পানীৰ কাৰণে চোতালত খেলিব নোৱাৰা হৈছে। অঁ অলপ ভাল পাইছে অলপ ঔষধ খুৱাইছোঁ। অঁ অলপ ভাল পাইছে। অঁ খোজ চোজ কঢ়িব পৰা হৈছে এতিয়া, ধুনীয়াকৈ
খোৱাবা খোৱাবা ঔষধ খিনি খুৱাবা সম্পূৰ্ণ কৰি।
অঁ খোৱাই আছোঁ। অঁ ইহঁতো মানে বৰষুণ দিয়াৰ কাৰণে ক'তো বা যাব পৰা নাই বাহিৰত। চোতালত খেলিব পৰা না
অঁ' সৰু ল'ৰা-ছোৱালীৰ বৰষুণ দিলে বৰ কষ্ট। ইহঁতে দৌৰা ফুৰাতে ভাল পায় ন'।
উমঁ' চুতালত খেলিব পাৰি। আমিও ক'ত ফুৰিব যোৱা নাই ফুৰিব পৰা যাব পৰা নাই বৰষুণৰ কাৰণে।
এ যোৱাবছৰ-
এইবাৰ গৰম বন্ধত কোনো কতো যাব পৰা নাই বৰষুণ যে।
অঁ। সেইকাৰণে এনে এনে ওচৰত গ'লো আলহী খাব। গ'লো- এই লগৰ কেইজনী ঘৰত আৰু মানে দূৰ ঠাইত যাব পৰা নাই আৰু।
দূৰ থাইত যাব ভয়ে লাগে পানীৰ কাৰণে। ক'ৰবাত জালে বা ৰখিব লগা হয়। দূৰত যাব ভয়ে লাগে বৰষুণৰ কাৰণে পানীৰ কাৰণে।
তাৰ পাছত- হঠাতে ৰাস্তা বন্ধ হৈ যাব পাৰে সেইকাৰণে আমি যোৱা নাই। ট্ৰেইন চেন বিলাক হেৰি হৈ যাব পাৰে।
ট্ৰেইনটো বন্ধ হৈছে বহুত, নাইট ছুপাৰ বিলাক বন্ধ হৈছে।
উমঁ। ওচৰে ওচৰতে গ'লো ছয়গাঁও যে ছয়গাঁও তাতে আছে তাত- গ'লোঁ তাত থাকি আহিলোঁ। গ'লোঁ খালোঁ।
কেইদিন থাকিলা?
এ ওচৰত, হাঁ।
কেইদিন থাকিল চয়গাঁৱত? কেইদিন থাকিলা কেইদিন থাকিলা?
ৰঙিয়াত ৰঙিয়াতো থাকিলো পাঁচ দিন আৰু ছয় গাওঁত থাকিলো তিনিদিন। এনেকৈ আহিলোঁ ওচৰত চাই পেলাই।
সিফালে পানী নাই নহয় যাব ভাল হৈছে, সিফালে পানী নাই বেছি না?
অঁ' পানী উঠিছে এইফালেও কিন্তু আমাৰ সিহঁতৰ ঘৰত পানী নুঠে আৰু সেইটো ৰাস্তাটোত আৰু। মেইন ৰাস্তাত উঠে মানে ৰিক্সা ই ৰিক্সা- ৰিক্সা বিলাকত যাব লাগে গ'লে আৰু পানী আৰু পানী আছে। ৰাস্তাত, ঘৰত উঠা নাই চোতালত উঠিছে অলপ। এইফালে আৰু পুঠি মাৰি সেই নদীটো আছে নহয়- তাত পানী হয়। একদম দল কেতিয়াবা একদম দলঙৰ ওপৰতে উঠে।
ৰঙিয়া সেই কোনখিনিত ঘৰ সিহঁতৰ তোমাৰ নন্দ হতৰ?
অঁ' এই হেৰি চিফটি বুলি কয়। মেইন ৰঙিয়া লৈকে যাব নালাগে আৰু চেফটি অঁ' চে
অঁ' ৰঙিয়া নাপাই যায়।
হা?
ৰঙিয়া যায় নাপায় তো চেফটি।
নাপায়, ৰঙিয়াত তাৰ মানে হেৰি দোকান আছে। আৰু চেফটিত ঘৰ। অ কেন্দু পনাই এৰি, চেফটিৰ পৰা আৰু অলপ সোমাই যাব লাগে।
অ', ভিতৰৰ ৰাস্তা অ', অ', অ', যা বা পেনৰ
অ', বা হতে।
তাহাৰ বাহাতে এটা ৰাস্তা আছে ন, চেফটিৰ সেইফালে এখান দলং আছে ন, দলং খান দলং দি যাব নালাগে?
অ', লাগে।
অ গৈ পাইছে এইফালে?
অ',
মই আজি হেৰিত যাই অলপ ভাগাত ধৰি আছে। ক'বাত গৈছিলো এই এখান হেৰি আছিল এক জেগাত জোৰোণ আছিল এখন জোৰোণ মানে সেই আৰু জোৰোণ নহয় এই আঙুঠি পিন্ধোৱা পৰ্ব।
অ', অ', অ', অ', আঙুঠি পিন্ধা অ।
তাতে আৰু ভাত পানী খাই ভাগাৰে ধৰছি।
অ', খানা পিনা কিজানি ভালেই হ'ল।
হা
খান খানা পিনাত চাগে ভালে হৈছে।
আজিকালি খানা আৰু কি সৰু কাজৰ তাতে বিয়াৰ সমানে খানা একে।
অ', অ',
অ', আজি আঙুঠি পিন্ধাৱা দিনাখানে ইমান মানুহ মাতিছে। বিয়াযেনে লাগিছে আৰু দৰাজনো আহিছে অ খাৱা লোঁৱা ভালে লাৰু- পিঠাও খুৱাইছে। দৰা এই মানুহ বিলাকৰ দ্বাৰা চব -চব দৌ পাৰ্টি মানুহ সমানেই খুৱাইছে ইমান ধনী মানুহ ন। কাপোৰ চাপোৰ দিছে ভাল কৰি গহনা মানে সেই দিছে আঙুঠিটো দিছি। আঙঠিতো এই আঙঠি দিছি হীৰাৰ আঙুঠি। হেল্ল', হেল্ল', হেল্ল', অ, মাইনা? গলে নেকি? শেষে হ'ল দেখোন। শেষ হ'লে নেকি দচ মিনিট বাৰ মিনিট।